হেল্ল'
হেল্ল' হেল্ল' আহ অ শুনিছো
অ কি কৰি আছা
এ আকৌ একে একে এ সেয়ে আছো গপা ধুই আহিছো উম গ ভ নেকি উম
গা নাই ধোৱা উম গা ধোৱা নাই ধুম হে উঠা দেই
ভাত অ ভাত পানী ভাত পানী ভাত পানী
মানে বনাই আছে মায়ে
উম উম উম উম
কি কি খালে
এই কলটা খালে
হম
উম তিনিটা খালেে
উম
কি আ উম উম
চ্ৰীমন আহিলেতো ন ইিহঁলে
অ চিমন‌ গ'ল
অ কোনে থলে সেইটাই
গড হক
উম
উম এইটো নহব দে ৰ
উম